শুনি আছেনে। শুনি আছে নে।
শুনিছো, শুনিছো।
হয় ভাল ভাল। তোমাৰ ভাল।
উম মোৰো ভাল আজি। এই বিষয়ত।
অ কি বিষয়য়াত?
যিহেতু তুমি শুনিছা নিউজত দেখিছা যে অসমত বানপানী কিমান।
হয় হয় বহুত ভয়াৱহ পৰিস্থিতি হয় হয় বহুত সমস্যা হয়।
ত' এইবাৰতো তুমি অসমৰ মানে অসমৰ বানপানীৰ খবৰবোৰ শুনিছাই চাগে।
হয় হয় মানে কি ক'বা আমাৰ এতিয়া গুৱাহাটী মহানগৰীতে কিমান সমস্যাছচোন। কিমান এবাৰ মানুহ ঢুকাইছে নলা নল। ৰমাত পৰি।
হয় ত হয় প্ৰায়। প্ৰতি বছৰে একেই অৱস্থাত দেখি বহুত বেয়া লাগে আমাক।
তাকেইতো হয়, হয়।
সচাকৈয় দুখজনক উ। বৰষুণ হয় বৰষুণ আৰম্ভ হলেই বহ বহু অঞ্চলৰ পানীত ডুব যায়।
উম তাকেইো মানে তুমি এতিয়া চাব পাৰা দহ পোন্ধৰ মিনিট বৰষুণ দিলে। দেখোন প্ৰায় ৰাস্তাবিলাক মানে একেবাৰে পানী পানী হৈ যায়। যাবই নোৱাৰি
হয় বিশেষকৈ অহ বাকী অঞ্চলৰ ইমান কথা নাহে। যিহেতু আমাৰ মহ গুৱাহাটী। কঠি মহানগৰীত মানে তোমাৰ এই নলাবোৰ বন্ধ হোৱাৰ ফলত। আও ক্ৰিটিমবাম চিষ্টি হয়। হয়।
তাকেই টো আৰু মানে এইবিলাক এই যে নলা বিলাক যে বন্ধ কৰি ৰাখে মই ভাবো এই। মানুহৰ ভুলৰ কাৰণ হৈছে। মানে ধৰা মানুহবিলাকে যেনেকে তেনেকে এইবলাক জাবৰ জোথৰ বিলাক নলা নৰ্দমাত পেলাই ন নদামৰ বন্ধ হৈ যায় এনেকে মানে পানী যাব নোৱাৰে মই সেইটো বুলিয় ভাবো তুমি কি ভাবা
হয় হয় তুমি ঠিকেই কৈছা এই কৃত্ৰিমৰ আহ সমস্যাৰ কাৰণে বহু মানুহে নিজৰ ঘৰ ঘৰ বাৰী এৰি কিনে মানে আশ্ৰয় শিবিৰলৈ গুচি যাব লাগে
তাকেইতটো হয় হয় একদম
তাৰ ফলত তোমাৰ আমাৰ সৰু সৰু ল'ৰা ছোৱালীও ছোৱালীৰেও বহুত মানে অসুবিধা হয়
একেবাৰে মানে তাকেইতো এই স্কুলতে মানে শিবিৰ পাতি থাকিব লগীয়া হয় বোৰ মানে আমি বাতৰিত দেখা পাওঁ আৰু
হয়
আচ্ছা, তুমি গুৱাহাটীৰ মানে এ এই, তুমি যিহেতু গুৱাহাটীতো থাকা, গতিকে তিৰ তোমাৰ বানত কেনেকুৱা মানে, অভিজ্ঞতা কিবা আছেনে তোমাৰ এনেকুৱা, কেতিয়াবা তুমি এ পানী হৈছে যাব পৰা নাই?
অ মই দেখিছো, মই দেখিছো মোৰ নিজৰো মানে অভিজ্ঞতা আছে। যিহেটো মই এটা জেগাৰ নাম মানে উল্লেখিত কৰিব বিচাৰো।
হয়, হয়।
মই ছয় মাইলত বহো, গুৱাহাটী। ত' তাতে যে তিয়া এদিনৰ গুৱ তোমাৰ মানে এদিন যেতিয়া বা আহে দুইঘন্টাৰ কাৰণে যেতিয়া বৰষুণ দিয়ে তেতিয়া আমি দেখো যে আ আমাৰ চোতালৰ মানে, উ পাশে পাশে উ মানে পানী পোৱা যায়, বানৰ। সৃষ্টি হয়, তাৰ ফলত আমি হয়, তাৰ ফলত আমি নিজেও ডিউটিও যাব নোৱাৰিম, আৰু সৰু সৰু বাচ্ছা কেইটা স্কুললৈ যোৱাও বহুত মানে তোমাৰ আহ কি কয় উ ৰিক্সৰ কথা হৈ যায়। যিহেটো নলাত আপ পানী বোৰ সোমাই কিনে মানে নলা দেখে, মানে দেখা পোৱাও নাযায় যে নলাত ক'ত, ৰাস্তা ক'ত আছে, কি আছে।
উম, উম। তাকেইতো, বহুত মানে কি কবা বহুত সমস্যা। সৰু-সৰু ল'ৰা ছোৱালীয়ে দেখা পা মানে স্কুললৈ যাব যাব ওলাই এই যাবলতেই বহুত মানে মই যোৱা বছৰে এটা বাতৰি পাইছিলোঁ, খবৰ পাইছিলোঁ যে, মানে এজন ছাত্ৰ এনেক গৈ থাকোঁতে পানীত, নলাত সোমাই মানে একেবাৰে তেওঁ মৃত্যু বৰণ কৰি। চোৱাচোন কিমান মানে দুখজনক ঘটনা এইবিলাক।
তোমাৰ বিশেষকৈ আমি যদি দেখো ভাল পৰিয়ালৰ মানুহে ভাল ভাল হোটেলত ভাল ভাল জাগাত গুচি যায়, কিন তো আমাৰ এই অ, দৰিদ্ৰ পৰিয়াল যোনবোৰ আছে, সিহঁত তৰ কিন্তু বহুত ক্ষতিগ্ৰস্ত হৈ যায়।
তাকেইতো হয়, হয়, একদম।
সিহঁতৰ মানে মেইন আধাৰশিলা মানে দিনৰ অ দিনত কাম কৰি কিনে সিহঁতে কিবা উপাৰ্জন কৰি আ ৰাতি খাবলৈ পায়, ত' বানৰ ফলত এইটো নাই কিয়া হৈ যায়।
তাকেইতটো, অ-অ, ঠিকেই কৈছা এই মানে দিন বিশেষকে মানে দিন হাজিৰা কৰা খিনিয়ে মানে বহুত কষ্ট, কাম বন নাপায় খাবলৈ এনেকে টকা পইচা নাথাকে তেওঁওলোকৰ যিহেতু, মানে যেতিয়াাই মানে নেৰানেপেৰা বৰষু ষুণ হয় নহয়। বানপানীৰ ফলত তেওঁলোকে মানে কি যে অৱস্থা হয় মানে ভাবিবই নোৱাৰা আৰু মই এইখিনিতে এটা কথা ক'ম মানুহতো সমস্যা হয়য়ে এই যে কাজিৰঙাত যে যেতিয়া ধৰা নেৰা নেপেৰা বৰষুণ হয় কাজিৰঙাত তো এই জী জন্তু বিলাকৰতো বহুত অসুবিধা হয়।
বহুত বেছি অসুবিধা বহুত বেছি আহ এই জীৱ জন্তু কেইটা তোমাৰ আহ কি কয় অৰন্য এৰি কিনে গাঁৱলৈ আহি যায়। হয় নে আৰু তাতে তোমাৰ গাঁৱলীয়া সকলক বহুত বেছি মানে অশান্তিৰ এটা মানে পৰিৱেশ পোৱা যায় কিয়নো বাঘ হাতী গঁড় এইবিলাক যেতিয়া বন এৰি কিনে গাঁৱলৈ আহি যায় তেতিয়া এ অলপমান মানে ভয়ৰ কথা থাকে। হয়নে ৰাতি ওলাব নোৱাৰি।
তাকেইতো মানে আৰু এই কি কয় আৰু এই যে পহু হৰিণ। সেনেকুৱা ধৰণৰ জীৱ জন্তু বিলাকতোতো প্ৰায় মৃত্যু বৰণ কৰে এনেকুৱা মানে বানপানীৰ ফলত। আৰু সেইবোৰ সৰু সৰু জীৱ। বেছি ডাঙৰ মানেকে ওখ জেগাত যাবও নোৱাৰে। শহাপহু আদি এনেকুৱা। বহুত মানে মৃত্যুবৰণ কৰে মানে বাট তৰি পাওঁ আমি,
হয় হয় দুখজনক কথা আৰু আৰু তাতকেও ডাঙৰ কথা এটা হ'ল যে আমাৰ কৃষক বিলাকৰ আৰু বেছি। বেছি অ সমস্যাৰ সৃষ্টি হয় হয় নে ফচলটো নষ্ট হৈ যায় ইহঁতৰ আৰু এইটো ফলত উম। বাৰু তোমাৰ কেতিয়াবা, আহ নিজৰ আহ কি কয় প্ৰতক্ষ অভিজ্ঞতা আছে নেকি বানপানীৰ?
অ মানে কি হ'ল, এবাৰ মই এই পৰীক্ষা দিবলৈ গৈ আছিলো। এই গৈ থাকোতে মানে হঠাৎ। হঠাৎ মহানগৰীততো জানাই আৰু কেনেকুৱা সমস্যা, যান জঁট হৈ আছিল হঠাৎ মুখলধাৰ বৰষুণ এজাক আহিল, আহোঁতে দেখিলো প্ৰায় মই। অ দা হেৰি আধা ঘন্টামান বৰষুণ আহিলে। ইফালে জাম হৈ আছে। গাড়ী মটৰৰ মই দেখিলো যে হঠাৎ বাল পানী ৰাস্তাৰ ওপৰেৰে বাগৰিবলৈ ধৰিলে। ফলত গা যান বাহন আৰু। আগলৈ যাব নোৱাৰিলে, গাড়ী মটৰ বন্ধ হৈ গ'ল হোৱাত মোৰ মানে। সেইদিনা পৰীক্ষাও যোৱা নহলেই আৰু মানে। এনেকুৱা ধৰণৰ মোৰ মানে বহুত। বেয়া অভিজ্ঞতা এটা আছে আৰু বান।
বহুত বহুত হয়, বহুত বেয়া লা, বেয়া লগা কথা।
কিমান যে মানুহৰ সমস্যা হয়। বানপানীৰ সময়মত। ক'তো যাব নোৱাৰি অফিচ-কাছাৰী, স্কুল- কলেজ কাৰোবাৰ পৰীক্ষা থাকিলেও এনেকুৱা সমস্যা হয়। কিন্তু মই ভাবোঁ মানে। গুৱাহাটী পৌৰ নিগম বা অসম চৰকাৰে মানে, যিসমূহ পদক্ষেপ ল'ব লাগিছিলে, হয়তো তেওঁলোক। হয়তো মানে কিছু-কিছু ক্ষেত্ৰত যদি সফল হৈছে, কিছু-কিছু ক্ষেত্ৰত মানে ব্যৰ্থও হৈছে। আৰু অকল আমি চৰকাৰক দুখ দিলো নহ'ব। মানে কি হয় মানে, আমাৰ জনসাধাৰণ সকলে যদি, অলমান যদি তেওঁলোকে এইবোৰ আৱৰ্জনা নলা- নৰ্দমা নে। পেলায়, অকণমান যদি এনেকুৱাকে তেওঁলোকে, বাহিৰা বা এনেকুৱা পৌৰ-নিগমৰ গাড়ীসমূহ আহে। সেই গাড়ীত যদি, তেওঁলোকে এইবোৰ। লেতেৰা জাৱৰজনা দিয়ে। তেতিয়াও অকণমান সমস্যা। তাৰ পৰা হাত সাঁৰিব পাৰি নে, কি ভাবা তুমি?
এইটো এইটো তুমি আহ সঁচাকে, এটা ভাল কথা কৈছা। আহ অসম চৰকাৰেই মাত্ৰ নহয়, অসম চৰকাৰেই মানে এই বস্তুটো তোমাৰ ধৰি লোৱা নাই। বাৰু, আমাৰ সাধাৰণ অ মানে। জন-যোগ। মানে আমাৰ সাধাৰণ ৰাইজেও এই বস্তুটো বুজি পাব লাগে যে, আমি যদি জাবৰ-জোথৰ নলা নেপেলাত নেপেলাই কিনে- আহ ভালদৰে তাক চাইড কৰবাত ৰাখি কিনে, অঁ তোমাৰ আহ গাড়ী কেইখনত যদি দি দিওঁ, তেতিয়াহলে এই তোমাৰ নলা। বোৰ মানে বন্ধ হৈ নাযায়, তাৰ ফলত বানৰ সৃষ্টি নহয় বুলি এইবোৰ আমি নিজে ভাবিব লাগিব।
হয় হয়। ঠিকেই কৈছা, একদম ঠিক কথা। তেনেকুৱাই আৰু মানে। এতিয়া বানপানীৰ সমস্যাটো মানে অসমৰ প্ৰধান যদি, তুমি এতিয়া অসমৰ প্ৰধান সমস্যা বুলি যদি তুমি কোৱা। তাৰে ভিতৰত মানে। বানপানীটো আহিব হয়নে?
বানপানী হ'লেই এইবিলাক সমস্যাটো হয় তাৰ, ফলত আৰু আৰু এটা সমস্যাও আছে। যাৰ ফলত মানে বিশুদ্ধ খোৱাপানীৰ।
উমঁ বহুত ধুনীয়া কথা এটা ক'লা হয়, মানে এই বানপানী স ময়ত যে আমি খোৱা বিশুদ্ধ খোৱা পানীৰ কিমান যে অভাৱ হয়, বিশুদ্ধ খোৱা পানী পাবলৈ নাই মানে।
হয় হয়। আহ এই কি কয়, বানৰ সময়ত তোমাৰ পানীৰ পৰা বিভিন্ন ৰোগৰ মানে, ৰোগবোৰ মানে বিয়পি পৰে। আক মাযবিয় ৰ পৰা। শংকা থাকে। য'ত তোমাৰ ডায়েৰিয়া,
হয় কলেৰা, তেনেকুৱা ধৰণৰ।
আদি বৃদ্ধি পায়।
একদম তাকেই টো ঠিকেই কইছা বোৰ বহুত মানে মানে অসুবিধা আৰু তাৰে তুমি ই মন কৰিবা মানে বিশুদ্ধ খোৱাপানী যদি খোৱা হয় আমাৰ স্বাস্থ্যৰ ক্ষতি হয়, হয়েই সৰু ল'ৰা ছোৱালী বিলাকতো ইমান সৰু সৰু ল'ৰা ছোৱালী তেওঁলোকো ইমান মানে সুবিধা হয়। বেমাৰত পৰে ফলত ভাল চিকিৎসা নোপোৱা হয় সেই সময়ত বানপানীৰ সময়ত বিশেষকৈ মই নোপোৱা হয় সেইসময়ত বানপানী সময়ত বিশেষকৈ মই মানে এই যেতিয়া আমাৰ গাঁৱলীয়া বিশেষকৈ আমাৰ ঢকুৱাখানাৰ ফালে এটা সময়ত মানে এনেকুৱা পৰিস্থিতি হৈছিল নহয়। তাকে মানে এসপ্তাহ পৰ্যন্ত মানে বানপানীৰত মানে মানুহে কক-বকাই থাকিবলগীয়া হৈছিল।
হয় হয় হয় হয় হয় আৰু তোমাৰ চত চৰকাৰে আৰু বিভিন্ন স্বেচ্ছা স্বেচ্ছাসেৱী সংগঠনে সহায় কৰে বাৰু। অ কিন্তু সকলো মানুহৰ ওচৰটো সময় মানে সময়ত সহায় নাপায়।
হয় হয় ঠিকে কৈছা। তেতিয়াহ'লে আমি এই বানপানী হয়।
বিশেষকৈ তোমাৰ এই দূৰৱৰ্তী অঞ্চললৈ খাই পোৱাত দেৰি হয় কেতিয়াবা নাও নাথাকে। কেতিয়াবা মানে উদ্যকৰ্মী তালৈ যাব নোৱাৰে ইয়াৰ কাৰণে বহুত কঠিনতাৰ সৃষ্টি হয়।
ঠিকেই হয় তাক আৰু মানে এই বানপানীৰ সমস্যটো আমি সকলোৱে মানে একেলগে যদি চৰকাৰ পক্ষ বা বিশেষজ্ঞৰ লগত এনেকে যদি বহি আলোচনা কৰি মানে কেনেদৰে সমাধান কৰিব পাৰি। তাৰ মানে পদ বিচৰাটোয়ে মই ভাবোঁ মানে প্ৰথম কাম আৰু আমাৰ।
হয় তোমাৰ হয় তোমাৰ কাৰণে অসমৰ এই বানপানীৰ মানে জটিন সমস্যাটো কি হ'ব পাৰে কোৱাচোন?
কি কৰা তুমি?
অ তোমাৰ কাৰণে -
উম।
অসমৰ বানপানীৰ মূল সমস্যাটো কি হব পাৰে?
অসমৰ বানপানীৰ ফলত হোৱা মূল সমস্যা হ'ল আমাৰ মানুহ জনসাধাৰণৰ যি মানে অসুখ অশান্তি কষ্ট আৰু বেমাৰ আজাৰ হয় নহয় এই বানপানীৰত ফলত বিভিন্ন এই সেইসমূহে আৰু জীৱ জন্তুৰো সকলোৱে বা কাজিৰঙাৰ জীৱ জন্তুসমূহৰো কিমান অসুবিধা কষ্ট বা তেওঁ জীৱ জন্তু মৰে সেনেধৰণৰে মেইন সমস্যা আৰু
হয় আৰু মোক মোক মোক লাগে মানে মানে তোমাৰ এই জলবায়ু পৰিৱৰ্তনো এটা গুৰুত্বপূৰ্ণ কাৰণ হ'ব পাৰে।
নিশ্চয় নিশ্চয়, তেতিয়াাহ'লে আমি পাছলৈ ভালদৰে আলোচনা কৰিম আৰু
আচলতে এনেকে ভাল ভাল হয়, ভাল ভাল বিষয় লৈ কথা দিয়া ঠিকে আছে, ধন্যবাদ ধন্যবাদ।